অ', অ', শুনা পাইছোঁ দিয়া কোৱা কোৱা। অ' আছিলোঁ ৰ'বা অলপমান খোজ কঢ়ি আহিলোঁ ৰ-বা অলপমান।
অ', অ', ভাল ভাল খোজ কঢ়াটো আমাৰ বাবে ভাল।
হয়, হয়, হয় তাকেতো।
অ' মানে আজি তোমাৰ লগত এক বিষ হা
অ' কোৱাচোন বাৰু।
আজি তোমাৰ লগত এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰিম ভাবিছোঁ।
অ' কি বিষয়?
বিষয়টো মানে হৈছে তোমাৰ অসমৰ পৰ্যটন বিভাগ, মানে আমাৰ যি অসমৰ পৰ্যটন স্থলীসমূহ আছে, সেই স্থানসমূহৰ বিষয়ে অকণমান পৰ্যটন বিভাগৰ বিষয়ে অকণমান আলোচনা কৰিম কেনেকুৱা হ'ব।
ঠিকেই বেয়া নহয় ভাল বিষয়, ঠিকেই বাৰু কোৱাচোন বাৰু তাৰ বিষয়ে, অ'।
এ, আমাৰ যে অসমখন ধুনীয়া বিভিন্ন ঠাইৰে মানে সমৃদ্ধ, বহুতো পৰ্যটক টক মানে আহেই প্ৰায়। গতিকে পৰ্যটকসকলে প্ৰথমে মানে গুৱাহাটীলৈ আহিয়েই আমাৰ এই যি নীলাচল পাহাৰত থকা কামাখ্যা দেৱী, মানে কামাখ্যা দেৱীৰ মাৰ ওচৰলৈ প্ৰথমে আশীৰ্বাদ ল'ব যায় নহয়।
হয়, হয়, নিশ্চয় ‌নিশ্চয়।
গতিকে কামাখ্যা মন্দিৰৰ বিষয়ে তুমি কি ক'বা?
অ' কামাখ্যা মন্দিৰ এটি বহুত ঐতিহাসিক মন্দিৰ মাঁ সতীমাৰ মানে সেই আৰু এ, য'ত মানে নতুন প্ৰজন্মৰ প্ৰতিষ্ঠা হয়, এই সেনেকুৱা এটা অংশ পৰিছিল আমাৰ নীলাচল পাহাৰত, মানে অতি অ ঐতিহাসিক মন্দিৰ আৰু মানে ৰহস্যময় মন্দিৰ, ইমান মানে ইয়াৰ প্ৰমাণ আছে এই মন্দিৰ মানে দেশ বিদেশৰ মানে বহুত মানুহ মানে ইয়াত মানে ধুনীয়াকে মাৰ দৰ্শ মাৰ দৰ্শন কৰিব আহে কিন্তু মাঁ কামাখ্যা
হয়। হয়, হয় ঠিকেই মানে আমাৰ যিহেতু অলপত তাতে অম্বুবাচীও মানে শেষ হৈছে, গতিকে অম্বুবাচী সময়ত মানে দেশী বিদেশী পৰ্যটকসকলৰ লগতে বিভিন্ন সাধু সৈন্যাস শীৰ সমাগম হৈছিল ন'।
অ' হয়, হয়, হয় ঠিকে ঠিকে। মানে অম্বুবাচী যিহেতু মানে তিনিদিন চলে, ধুনীয়াকে মানে আনুষ্ঠানিকভাৱে মানে ধুনীয়াকে বহুত বহুত মানে ৰাজ্যৰ মানুহ মানে দেশ বিদেশৰ মানুহ সাধু সকলো লোক মানে তেওঁলোকে ভক্তি কৰিবৰ কাৰণে মানে ইয়ালৈ আহে আৰু।
উম, উম, হয় হয় ঠিকেই, গতিকে মানে আমাৰ এই কামাখ খ্যা দেৱী মাৰ মন্দিৰ ভাগ মানে অতি মানে আ-আগৰ পৰাই জনপ্ৰিয় প-পৰ্যটকস্থলীৰ ক্ষেত হয় নে, মানে সকলো পৰ্যটকে আহি, এবাৰ নহয়, এবাৰ মানে দৰ্শন কৰেই। উম, উম, তাৰ পাছতহে, আন, আন ঠাই লৈ যায়, হয়।
মানে প্ৰথমটো মানে স্থানতটো আমাৰ কামাখ্যা মন্দিৰতে যায় আৰু। মা, দেৱী মাৰ আশীৰ্বাদ লৈ যায়, আৰু ঠিকেই বাৰু ভাল, ভাল।
তাৰ পিছতে মানে অ, পৰ্যটন স্থলী বুলি যদি মই, দ্বিতীয় পৰ্যটনস্থলী কওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে তুমি কি ক'বা, যিহেতু তাতো বহু পৰ্যটক যায়েই।
নিশ্চয়, নিশ্চয় ভাল, ভাল, ভাল, মানে বিশ্ববিখ্যাত যিহেতু ইউ, এন, এছ, চাইট বুলি কোৱা হয়। মানে, এখন ধুনীয়া এখন কাজিৰঙা ৰাষ্ট্ৰ উদ্যান, ইমান ধুনীয়া খ, ভাল লাগে। সকলো মানে প্ৰকৃতি প্ৰাণীসকল, মানে ইমান ধুনীয়াকে বাস কৰে তাতে। আৰু মানুহ সকলো মানে ইমান ধুনীয়াকে চাব যায়, মানে সেই বোৰ মানে বহুত ভাল লাগে আৰু দেখি-দেখি, শুনি পেলে।
হয়, হয়। অ, মানে এই পৰ্য্যটনস্থলী সমূহ মানে কাজিৰঙা এক। অনয়তম যিহেতু মানে কাজিৰঙাৰ যি মানে মনোমোহা, পৰিৱেশ সেই, সেউজীয়া। আৰু বিশেষকৈ এশিঙীয়া গঁড়ৰ বাবেতো বিখ্যাতেই।
অ, নিশ্চয়, নিশ্চয়, অ, এখিঙীয়া গড়ৰ কাৰণে বহুত বিখ্যাত। হয়, হয়, হয়, হয়, এখিঙীয়া গড়ঁটো ইমানে, বি বিখ্যাত যে মানে, আমাৰ ইয়াত অসমতে পোৱা যায় ন।
হয়, হয়, অকল অসমতেই বোলে, এখিঙিয়া গড়বোৰ উপলব্ধ বুলি কয়।
অ, অসমৰ গৌৰৱ বুলি কোৱা হয়, সেইকাৰণে ইয়াকে চাব আহে।
হয়, হয়, মানে আমাৰ অসমৰ যিমানসমূহ ৰাষ্ট্ৰীয় উদ্যান আছে। নামেৰি হ'ওক, ডিব্ৰু চৈখোৱা এই আটাইবোৰৰ ভিতৰত মানে, কাজিৰঙাখন এখন অন্যতম।
অ, অন্যতম, অন্যতম হয়, হয়, ঠিক কথা কৈছা। মানে ইয়াতে মানে বেছিভাগ মানুহ আহে। হয়, হয়, পশু-পক্ষী। পক্ষী, ইমান বিধৰ মানে ধৰণৰ পোৱা যায়, পখিলা সমূহ। জন্তু জানোৱাৰ সেই পৰা মানে, ইমান ধুনীয়াকে পোৱা যায় সেয়াই আৰু ভাল।
অ, অ, এই ইয়াৰ পিছতে মানে হয়। অ, আৰু পৰ্যটনস্থলী এখন, ঐতিহাসিক মানে পৰ্যটনস্থলী এখন আছে। আমাৰ উজনি, অসমৰ ফালে য'ত মানে, আমাৰ আহোম বুৰঞ্জীৰ এক মানে পাতনি পৰা গোটেই মানে সাম্ৰাজ্যৰ গঢ়ি উঠিছিল, তুমি ক'ব পাৰিবা? কোনখন ঠাইৰ কথা ক'ব গৈছোঁ?
অ, তুমি হয়তো শিৱসাগৰৰ কথা কোৱা, কৈছা নেকি?
হয়, হয় একেবাৰে সঠিক ধৰিছা তুমি। মানে শিৱসাগৰখন, আমাৰ আহোম স্বৰ্গদেউ চুকাফাই প্ৰতিষ্ঠা পৰাজি প্ৰথম, চৰাইদেউ ৰাজধানী, সেই ৰাজধানীৰ পৰাই আৰম্ভ কৰি, আজি যি ৰংঘৰ-কাৰেংঘৰ। তলাতল ঘৰ বা জয়সাৱৰ পুখুৰিত এই মানে, এক মানে আমাৰ, কীৰ্তি স্তম্ভ মানে।
একেবাৰে হয়, হয়, একেবাৰে। মানে ইমান ধুনীয়া এটা পৰিৱেশ তাতে গৈ পালে, মানে শিৱসাগৰত গৈ ফালে, উজনি অসমত মানে মানে সেই আৰু শব্দৰে বুজাব নোৱাৰি আৰু মানে নিজে উপভোগ কৰিলেহে মানে অতি মানে সুন্দৰ হৈ পৰে।
ঠিকে ঠিকে মানে
অ।
স্থানখন আমাৰ অসমৰ এক অন্যতম মানে পৰ্যটন চলী হিচাপে পৰিগণিত হৈছে আৰু ইউনেস্কোও মানে কিবা ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰিছে নেকি?
অ হয় চাগে মই গম নাপাও বাৰু ইমান তেনেকে। কিন্তু হ'ব পাৰে কাৰণ যিহেতু ইমান বিশ্ববিখ্যাত হয়।
কেইদিনমান আগতে মানে মই কাৰেণ্ট এফেয়াৰ্চ চাওঁতে মানে পালো।
হয়।
ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ঘোষণা কৰি দিছে বোলে, গতিকে ই মানে অসমৰ বাবে গৌৰৱৰ বিষয় নে কি কোৱা।
ঠিকে ঠিকে ঠিকে সঁচা কথা মানে ইমান এটা গৌৰৱৰ মানে ভাল লাগে মানে অসমত মানে সেই মানে আমি আৰু মানে সু - ভাগ্যৱান কিন্তু। জন্ম হয় হয় জানো।
ঠিকে ঠিকে, একদম তুমি সঠিক কথাকে কৈছা আৰু মানে শিৱসাগৰখনৰ মানে মই গৈছিলোঁ নিজে যিহেতু, তাতে মানে একেবাৰে মনোমোহা দৃশ্য তাৰে, যি তলাতল ভৰ ৰং ঘৰ। নাই।
হয় হয় সঁচা কথা, হয় হয় হয় ইমান এটা ধুনীয়া পৰি কৃতিক মানে সৌন্দৰ্যতা।
মই বাৰু গৈ পোৱা নাই বাৰু, কিন্তু মই কিতাপত মানে অষ্টম মান শ্ৰেণীত থাকোতে মই পঢ়িবলৈ পাইছিলোঁ। ইয়াৰ বাবে সৌন্দৰ্যটো ইমান ধুনীয়া হৈ পৰে সঁচাকে বুজাব নোৱাৰি আৰু।
কেতিয়াবা সময় সুযোগ মেলিলে যাবা নিশ্চয়।
হয় হয় নিশ্চয় নিশ্চয় নিশ্চয়, মানে যাব পাৰিলেতো ভালে বাৰু। সকলোতে মানে এনেকুৱা জেগাত মানে ঐতিহাসিক মানে ৰাজ্যত
উম হম আৰু ইয়াৰ পিছতেই মই যদি কওঁ আমাৰ এখন অন্যতম মানে নদীদ্বীপ। মাজুলী মাজুলীৰ বিষয়ে কি কবা তুমি?
হয় হয় নিশ্চয় ভাল কথা, মানে মাজুলীও এটা মানে অন্যতম জেগা হয়। মাজুলী দ্বীপৰ যোনটো সৌন্দ্যর্যতা, মানে অতি মানে মানুহক মানে আকৰ্ষিত কৰে কিন্তু।
বিশেষকৈ তোমাৰ ই ৰাস ৰাস মহোৎসৱৰ
হয়, হয়, হয়, হয়, হয়।
বিশেষকৈ মানে এই আমাৰ ৰাস মহোৎসৱৰ সময়ত মানে আমাৰ মাজুলী নদী দ্বীপৰ কথাটো আৰু ক'বই নালাগে। আ মানে আমাৰ বিশ্ববিখ্যাত। সেই বুলি মানে আমাৰ পৰিগণিত হৈছে। গতিকে মাজুলীখন মানে আমি বেলেগ মানে বেলেগ সৌন্দৰ্যতা আছে তাতে মানে, বহুতো দেশী বিদেশী পৰ্যটক প্ৰতি বছৰে প্ৰায় অহা যোৱা কৰি থাকে। গতিকে মইও বৰ্তমানো বাৰু মাজুলীলৈ যোৱা হোৱা নাই। কিন্তু সময় সুযোগ সুবিধা পালে, এদিন মানে মাজ মাজুলীলৈ যোৱাৰ মন আছে বিশেষকৈ ৰাস মহোৎসৱৰ সময়ত, যিহেতু তাত মানে শুনিছোঁ যে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ অতি উলহ মালহেৰে উদযাপন কৰা হয়, আ যিহেতু তু তাত মানে, মানুহ-মানুহৰ ৰাস মানে তাতে বিশেষকৈ উদযাপন কৰা হয়, যিহেতু মানে আমাৰ নামনি অসমৰ ফালে মূৰ্তি ৰাসৰ প্ৰচলন বেছিকৈ দেখা যায়। গতিকে এই দুটা মানে, আ পাৰ্থক্য আছে যে আমাৰ নামনি অসমৰ ফালে মূৰ্তি ৰাসটো বেছি আৰু উজনি অসমৰ ফালে বেছিকৈ মানে মানুহৰ ৰাসৰ প্ৰচলন দেখা যায়। ইয়াৰ লগত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ মানে, এই যিটো আমাৰ মাজুলীৰ মুখা শিল্প অ', এই মাজ মাজুলীৰ মানে মুখা শিল্পটো আমাৰ, এ হয়, মাজুলীৰ মানে মুখ খা শিল্পটোউ মানে আমাৰ বিশ্ববিখ্যাত বুলি মানে আ, পৰিগণিত হৈছে, মুখাশিল্পৰ বিষয়ে তুমি নিশ্চয় জানা?
হয় হয়, ঠিকে তাই, ঠিকে ঠিকে, মাজুলী মানে ইমান এটা ঐতিহাসিক জেগা ভাল বাৰু, তাৰে পিছত কি ক'বা, মাজুলীৰ পিছত বাৰু কি আছে ন কোৱাচোন।
অ', মাজুলীৰ পিছত যদি ক'ব যাওঁ, মোৰ এখন ঘ-মনলৈ ঘপককৈ কৈ এতিয়া এখন ঠাইৰ মনলৈ আহিল, মায়ঙৰ বিষয়ে, য'ত মানে যাদু মন্ত্ৰৰ দেশ বুলি কোৱা হয়।
হয় হয় হয়, ঠিক কথা ভাবিছা কিন্তু, মায়ং মানে ৰহস্যময় জেগা কিন্তু এইটো ন?
হয় হয়, মানে আগতে মায়ং যাবলৈ মানুহ ভয় কৰিছিলে, তাতে এনেক কুৱাও কথা মানে চলিছিল যে তাতে বোলে নতুন মানুহ গ'লে গৰু-ছাগলী বনাই দিয়ে বুলিও মানে কোৱা হৈছিল।
অ', হয় হয় হয়, মই শুনিবলৈ পাইছিলোঁ কিন্তু, মানে তেতিয়া মই অলপমান সৰু থাকোঁত তে যাবৰ কাৰণে ভয়ো লাগিছিল কিন্তু, সেইকাৰণে তাৰে মানে মই নগ'লো তেতিয়া।
অ' অ', হয় হয়, আৰু মানে তাত-তাতে হয় হয়, তাতে যিবোৰ মানে মন্ত্ৰ পুথি আছে, সেইবোৰ মন্ত্ৰ পুথি থি কিছুমান মানে এতিয়াও মানে বিজ্ঞানীসকলেও মানে পুৰাতত ত্ব বিভাগে সেইবোৰ চোৱা চিতা কৰি আছে যে মন্ত্ৰ পুথিসমূহ গতিকে সেই মন্ত্ৰবোৰৰ মানে শক্তি এতিয়াও আছে, দুই-একোজন মানে এনেকুৱা বেজ আছে যি মানে এতিয়াও কিছু কিছু কিছু মানে আ বেজ-বেজালী মন্ত্ৰৰ জৰিয়তে মানে বিভিন্ন লো লোকৰ বেমাৰসমূহ ঠিক কৰে, কি ক'বা এই ক্ষেত্ৰত?
অ', ঠিক কথা কৈছা, হয় হয় হয়, মানে এনেকুৱা বহুত প্ৰমাণো আছে কিন্তু তেওঁলোকৰ, মানে ইমানমান মানে এজন সাধাৰণ মানে এনেকুৱা ৰোগী এজন যাই পেলাই মানে ইমান সোনকালে তৎক্ষণাতৎ ঠিক কৰি দিয়ে, কিন্তু মানে সেই আৰু, বিশ্বাস কৰিব নোৱাৰি কিন্তু।
হয় হয় হয়, মানে ম মন্ত্ৰ পাঠৰ এইবোৰ মানে বহুখিনি মানে ক্ষমতা আছিল সেই সময়ত, মই নিজেও কিছু মানে আভাস পাইছোঁ। পাৰে, মন্ত্ৰত কিন্তু বৰ্তমান সেইবোৰ চৰ্চা হৈ নাথাকে গতিকে মানে যিহেতু আমি আধুনিক হ'লো আজিকালি, বিজ্ঞানৰ যুগ সেইবোৰ লাহে লাহে মানে ক্ৰমান্বয়ে নাইকিয়া হৈ আহিল, অ' অ'। কিছু কিছু পুথি মানে এতিয়াও সংগ্ৰহ কৰি থোৱা হৈছে আৰু। হয় হয়, তেতিয়াহ'লে বন্ধু আজি ইমানত যে আমাৰ আজি বক্তব্য আমি ইমানতে সা সামৰো নেকি।
বাৰু ভাল লাগিল কথা পাতি মানে ইমান ধুনীয়া ধুনীয়া কথা শুনিলো। ঠিক আছে বাৰু হ'ব দিওক।
ধন্যবাদ। ইহ